শুনিছানে?
হেল্লৌ' অঁ' শুনিছো, অঁ' কি কৰিছা?
এ, আছিলো এনেই।
অহ, ময়ো আছিলো এনেই।
অঁ'।
আৎচ্ছা আমি আজি অলপ নিবনুৱা সমস্যাৰ বিষয়ে কথা পাতিব পাৰিম নেকি?
অঁ কলা, নিবনুৱা সমস্যা।
হয়।
হুঁ, তুমি কি বুলি ভাবা আমাৰ নি- নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আহিছে, তুমি ইয়াৰ- প্ৰধান কাৰণ কি বুলি ভাবা?
এনেই মই যদি কব যাওঁ নিবনুৱা বুলিলে আমি কি বুজো? যেতিয়া এজন ব্যক্তি কাম কৰিবলৈ ইচ্ছুক আৰু সুক্ষম নহয়। অ' সক্ষম সক্ষম হয়। কিন্তু উপযুক্ত চাকৰি নাপায় তেতিয়া তাক নিবনুৱা বুলি কোৱা হয়। অ'! মই ভাবো, অ'। মই ভাবো আমাৰ দেশত জনসংখ্যা বৃদ্ধি এটা মুখ্য কাৰণ। তোমাৰ জনসংখ্যা হয় জনসংখ্যা বাঢ়ি আছে। কিন্তু সেই অনুপাতে চাকৰিৰ সংখ্যা বৃদ্ধি হোৱা নাই। আৰু তোমাৰ আন এটা কাৰণ হল, তোমাৰ শিক্ষিত নিবনুৱা বহু শিক্ষিত যুৱকে ডিগ্ৰী লাভ কৰি আছে কিন্তু সেই হিচাপে চাকৰি পোৱা নাই।
উপযুক্ত সংস্থাপন নাই অ'।
তুমি একমত নে?
উম, আমাৰ দেশৰ নিবনুৱা মানে তেওঁলোকে ভাৱধাৰা লৈ থাকে যেন। তাৰ লগত মানে শেষ হয় যাব। গোটেই অসমত অসমত এতিয়া ব্যৱসায়-বাণিজ্য
হয় হয় হয়, ঠিক কথা কৈছা তুমি। আচলতে বহুতো মানুহৰ ভাৱধাৰা যদি চেন্ব ভাৱধাৰা যদি সলনি হয়। তেতিয়াহ'লে তেওঁলোকে হয়তো নিবনুৱা সমস্যাটো খুব সংখ্যকভাৱে দূৰ কৰিবলৈ সক্ষম হব অলপ হলেও দূৰ কৰিবলৈ সক্ষম হব, যদি বহুতে নিজে ব্যৱসায় বাণিজ্য বা হেৰি কৰিবলৈ লয়। অ' যদি চাকৰিৰ পিছত যেনেকে তুমি কলাই চাকৰিৰ পিছত যদি দৌৰি নাথাকে, তেওঁলোকে যদি নিজৰ ভাৱধাৰাটো অলপ সলনি কৰে তেতিয়া মই ভাবো অলপ ক'বাত নহয় ক'বাত নিবনূৱা কৰে সমস্যাটো দূৰ হ'ব বুলি আৰু। আৰু হয় আৰু তোমাৰ মই ভাবো তাৰ উপৰি শিল্প উদ্যোগ যে আছে আমাৰ শিল্প উদ্যোগৰ অভাৱো এটা তোমাৰ গুৰুত্বপূৰ্ণ কাৰণ। তোমাৰ যদি নতুন উদ্যোগ আৰু কল-কাৰখানা এইবোৰ স্থাপন হয় তেন্তে বহুলোকৰ কৰ্মস্থাপন সফল হব।
হয় হয় হয়, ঠিক কথাই ভাবিছ যেনেকৈ আমাৰ এই জাগীৰোড যিটো মানে বৰ্তমান হৈ আছে ছেমি কণ্ডাক্টৰ তেনেকুৱা ধৰণৰ যদি এ উদ্যোগসমূহ যদি এ আগতে আমাৰ অসমত আহিলে হয় বা আৰু যদি কেনেকুৱা ধৰণৰ কেইটামান যদি উদ্যোগ আমাৰ অসমত আহে তেতিয়াহলে মই ভাবো আমাৰ বিশেষকৈ অসমৰ নিবনুৱা যি সমস্যা সেই সমস্যাৰ হয়তো অ অলপ হলেও সমাধান হব বুলি ভাবো আৰু।
হয় হয়।
অ আৰু আমাৰ এটা সময়ত যে আছিলে জাগীৰোডৰ পেপাৰ মিলটো। সেই পেপাৰ মিলৰ যি বৰ্তমান অৱস্থা সেইটোতো একেবাৰে ধ্বংসই হৈ গ'ল। গতিকে মই চৰকাৰকো মানে আহ্বান জনাম তেনেকুৱা ধৰণৰ মানে আমাৰ যি এটা উদ্যোগ আছিল সেই উদ্যোগটো মানে এ যাতে মানে ধ্বংসৰ পথত আহ তেওঁ যাব নিদি যদি অকমান কিবা আহ অকমান উন্নত মানৰ আৰু যদি কিবা কৰিলেহেঁতেন বা তেওঁলোকক যদি অকমান ভাল ধৰণে সংস্থাপিত কৰিলে হয় যিহেতু আমি তেওঁলোকৰ দুৰ আ দূৰ দৰ্শাৰ অৱস্থা আমি দেখিছিলোঁ, টিভিয়ে বা বাতৰি কাকতত তেওঁলোকে মানে এ গৈ সি লাষ্টত হাজিৰা কাম কৰিবলগীয়া অৱস্থা হৈছিল, সেনেকুৱা ধৰণৰ হৈছিল। গতিকে তেওঁলোকক ম মই চৰকাৰকো আহ্বান জনাম তেওঁলোকে যাতে অকমান আমাৰ উদ্যোগ উদ্যোগীকৰণটো মানে আমাৰ আহ অকমান আহ ক যাতে কৰে লগতে আ মাৰ কিছুমান এতিয়া চৰকাৰৰ সময়ত এই ধন্যবাদো জনাম যে তেওঁলোকে মানে আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে কিছুমান মানে আমাৰ নিবনুৱা যুৱক যুৱতীক এই এতিয়া মানে এককালীন সাহাৰ্য্য বেংকৰ জৰিয়তে লোনৰ আদিৰ ব্যৱস্থা কৰি মানে ব্যৱসায় কৰিবলৈ তেওঁলোকে মানে আমাক আহ অনুপ্ৰাণিত কৰিছে। তাৰ ফলত কিন্তু খুব ভাল এটা মানে বিষয় আৰু সেইটো ধন্যবাদ জনাবলগীয়া বিষয়। তুমি কি ভাবা?
আৰু মইও তোমাৰ সৈতে একমত আৰু মই যদি কবলে যাও যে তুমি কি ভাবা যে নিবনুৱা সমস্যাৰ ফলত আমাৰ কি কি অসুবিধাবিলাক হয়?
এতিয়া নহয় নিবনুৱা সমস্যাৰ ফলত আম মানে আমাৰ বে যিসমূহ নিবনুৱা বৰ্তমান হৈ আছে তেওঁলোকক আমি এতিয়া দেখিবলৈ পাইছো যেন তেওঁলোকে মানে বেয়াৰ ফালে বেছি আসক আসক্ত হৈছে, বেয়া নিচ জাতীয় দ্ৰব্য গ্ৰহণ কৰি তেওঁলোকে মানে এ ঘৰত তে মানে বহি থাকে, একো কাম বন নকৰে ফলত তেওঁলোকৰ মানসিক মানে ভাৰসাম্যতাও তেওঁলোকে হেৰুৱাই পেলাবলৈ হেৰুৱাই পেলাই এটা সময়ত তেওঁলোকে যিহেতু নিচা জাতীয় দ্ৰব্য গ্ৰহণ কৰে। বা তেওঁলোকে চাকৰি নাই বুলি যদি ঘৰতে ব শুই বহি থাক তে তেতিয়াহ'লেতো নহ'ব যে চাকৰি নহলেও ধৰক বে বেপাৰ বাণিজ্য আদি সেইবোৰত মন কান দিব লাগিব। তেতিয়াহে তেওঁলোকৰ মানে অকণমান অ', আৰ্থিক মানে দিশটো টনকিয়াল হ'ব সেই বুলি ভাবো আৰু।
অ', মোৰ তা কে ভাবো যে অ প্ৰথমতে প্ৰথম কথাটো হ'ল দৰিদ্ৰতা বৃদ্ধি পায়। তোমাৰ চাকৰি নাথাকিলে, আই নাথাকে ফলত তোমাৰ পৰিয়াল চলত অসুবিধা হয়। তাৰ আৰু তাৰপিছত তুমি যেনেকা কলা মানসিক চাপৰ বৃদ্ধি পায়। তাৰ পিছতে আৰু মানে তো আৰু তাৰ ওপৰতে হয় নিশ্চয় আৰু তাৰ, তাৰ ফলত অপৰাধো বৃদ্ধি পাই যায়।
হয় হয় হয়।
আৰু যি-যিহেতু নি-নিবনুৱা মানে সংখ্যা এনেকে বাহিলে কিছুমানলৈকে তোমাৰ ভুলবাত বাছি লৈ যি সমাজৰ বাবে ক্ষতিকাৰক একদম। উম।
অ', এনেকুৱা ধৰণৰ মানে ভাৱ ধাৰা বিলাক আমি আঁতৰ কৰি মানে আমাৰ আঁতৰ কৰিবলৈ হ'ল আমাৰ মানে যিসমূহ নিবনুৱা আছে তেওঁলোকক মানে আমি আহ্বান জনাব বিচাৰিম। তাতে তেওঁলোকে মানে অকমান নিজৰ মানে ভাৱ ভংগী বিলাক সলাই যাতে কেৱল চাকৰি পিছতে যাতে দৌৰি নাথাকি অকমান নিজৰ ব্যক্তিগত ভাৱে যদি কিবা অকমান ব্যৱসায় বাণিজ্য কৰিবলৈ আহে, ইমান ডাঙৰ একো নকৰিলেও যদি অকমান সৰুকৈ হলেও আৰম্ভণি কৰে যিহেতু মানে সৰুৰ পৰাই সকলো বস্তু ডাঙৰ হয়। গতিকে আমাৰ মানে অসমৰ বিশেষ কৈ নিবনুৱাসকলে কি ভাবে মানে তেওঁলোকে লাজ কৰে। আৰু কিন্তু কামত কিন্তু কোনো সৰু বৰ নাই বা লাজ কৰিবলগীয়া একো বিষয় নাই, তুমি কি ভাবা?
হয় মই তাকে ভাবো। যিকোনো সৰু কামৰ পৰা আৰম্ভ কৰিব পাৰে কাৰণ এ, গছ এডাল সৰুৰ পৰাই ডাঙৰ হয় ত' তেওঁলোকে টো বস্তু যদি ভাবে তেতিয়াহ'লে তেওঁলোকে যিকোনো আৰু মই ভাবো তাৰোপৰি স্কিল ডেভলপমেণ্ট ট্ৰেইনিঙৰ ব্যৱস্থাও বৃদ্ধি কৰাতো বহুত প্ৰয়োজন। তোমাৰ যেনে তোমাৰ কম্পিউটাৰ, ডিজিটেল মাৰ্কিং, মাৰ্কেটিং তোমাৰ এ তাৰপিছতে প্লাম্বিং, ইলেক্ট্ৰিচিয়ান আদি এইবোৰ দক্ষতা থাকিলেও মই নিৰ্ভৰশীল হব পাৰে বুলি মই ভাবো।
হয়, হয়। আমাক যিহেতু মানে সকলো বক্তিৰে প্ৰয়োজন আছে। অকলটো চাকৰি আৰু হ'লেই তেওঁলোকেতো নহ'ব, আমাক ব্যৱ ভাল ব্যৱসায় এজন লাগিব। ভাল আমাৰ নাপিত এজন লাগিব। বা এনেকুৱা ধৰণৰ ভাল শিক্ষা গুৰুও লাগিব আমাক। গতিকে সকলো দিশৰ মানে ব্যক্তিসকল থাকিলেহে আমি আমাৰ সমাজখনো মানে সেইদৰে চলি যাব। গতিকে কেৱল এটা বিষয়তে মন দি বা এটা বিষয়তে আগবাঢ়ি গ'লেটো নহব, যিহেতু আমাৰ হাতৰ পাঁচটা আঙুলি সমান নহয়। সকলোৱে গতিকে চাকৰি মুখি হ'লেও ন'হব। আন আন কামবোৰতো মন কাণ দিব লাগিব।
হয়, হয় তাৰোপৰি চৰকাৰখনৰ দায়িত্ব আছে যে তেওঁলোকে ষ্টাৰ্ট আপ সমূহক অলপ সহায় কৰি আগবঢ়োৱা উচিত, তাকে ভাবো।
অ', উদ্যোগীকৰণ বৃদ্ধি কৰিব লাগে, আমাৰ নতুন নতুন নতুন উদ্যোগ হ'ব লাগে।
হয়। আৰু মই ভাবো তোমাৰ শিক্ষা ব্যয়ৱস্থাতো আমাৰ অলপ পৰিৱৰ্তন অনাটো উচিত। শিক্ষা কেৱল কৰিমুখী নহয়। ক্ষতামুখি হব লাগে। হয় নে নাই? আৰু হয়।
আমাৰ এতিয়া মই উদাহৰণস্বৰূপে যদি কওঁ, আমাৰ এ অসমৰ আমাৰ আমেৰিকা ৰাষ্ট্ৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা তেখেতৰ মানে এ ছোৱালী, তেখেতৰ ছোৱালী ৰাষ্ট্ৰপতিৰ ছোৱালী হৈও মানে তেওঁ এসময়ত হোটেলত মানে কাম কৰিছিল, যিটো মানে কৰ্ম সংস্কৃতিৰে উদাহৰণ গতিকে আমাৰ আ যদি এজন ৰাষ্ট্ৰপতি এনেকুৱা এখন দেশৰ ৰাষ্ট্ৰপতিৰ ছোৱালী হয় যদি তেওঁ হোটেলত কাম কৰিব বিচাৰে কাম কৰিব বিচাৰে যে লাজ নকৰি তেতিয়াহ'লে সেনেকুৱা কৰ্ম সংস্কৃতি আমাৰ মানে ভাৰতবৰ্ষতটো গঢ় লৈ উঠাত সেইটো উচিত, আমাৰ নিবনুৱাসকলে যাতে এনেকুৱা কামত সৰু বৰ কৰি নাথাকি লাজ নকৰি যদি তেওঁলোকে আৰম্ভণি কৰে আৰম্ভণি কৰি নিশ্চয় তেওঁলোক এদিন কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিব। যিহেতু সৰুৰ পৰাই ডাঙৰ হয়।
একেবাৰে সঠিক। বৰ্তমান সময়ত তোমাৰ অনলাইন কাম, ফ্ৰিলেসিং আৰু ডিজিটেল এণ্টাৰপ্ৰনাৰশ্বিপ, এইবিলাকতো তেওঁলোকৰ বহুত সুযোগ আছে। যুৱ সমাজে যদি নতুন দক্ষতা আহৰণ কৰি কৰি সময়ৰ সৎ ব্যৱহাৰ কৰি নিজকে উন্নত কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে হয়তো নিবনুৱা সমস্যাৰ পৰা দূৰ হ'ব।
হয়, হয় খুব সুন্দৰ কথা কলা উম
তুমি একমত নে
হয় নিশ্চয় কৈ মই একমত তেনেকুৱা কৰিলে সেই মানে আমাৰ নিজৰ সকলোৰে নিজৰ নিজৰ বিকাশ বৃদ্ধি বা ঘৰখন পৰিয়ালৰ লগতে সমাজখনৰ লগতে তেনে দৰে ৰাজ্যখন আৰু দেশৰ উন্নতি সাধন হব।
হয় নিশ্চয় নিশ্চয় চৰকাৰ আৰু সমাজ আৰু চৰকাৰ আৰু সমাজ আৰু যুৱ সমাজে একেলগে কাম কৰি গ'লেহে এই সমস্যাৰ সমাধান সম্ভৱ হ'ব বুলি মই ভাবো।
অ, অ, হয় হয় ঠিকে ভাবিছা।
কি
অ' আজিৰ আমাৰ বক্তব্যটোতো তেতিয়াহ'লে ভালদৰে আমি এ হ'ল। পিছলৈ আমি আৰু সুযোগ পালে আমি বিস্তাৰিতভাৱে আলোচনা কৰিম।
নিশ্চয় মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি, ৰাখিছো এতিয়া।
হয় ধন্যবাদ।
হয় ধন্যবাদ।